অ' আছোঁ দিয়ক ভাল। অ'।
খেল চাব আহিছিলোঁ, মই বুলো ঘৰত থাকে নে নাই তাকে সুধি লওঁ বুলো।
অ' আছিলোঁ দিয়া, আহিব পাৰিবা।
অ' কাপোৰ লৈ যাওঁ, এনেকে চিলাও
অ' আনিবা আনিবা। তুমি কিমান সময়ত আহি পাবা?
কিমান সময় মানে এতিয়া এঘাৰটা বাজে, বাৰটা মান বাজাত যাওঁ।
অ', অ', হ'ব দিয়া, আহি পালে বা মোক ফোন কৰিবা, মই ঘৰতে আছোৱে বাৰু।
উম। উম! আপুনি ক'তো নাযাব আকৌ গলে মই আকৌ চাব লাগিব নহয় আহিব লাগিব ঘূৰি।
অ হয়টো, মই আছো বাৰু ঘৰতে, তুমি এতিয়া কি কৰি আছা?
অ চিলাও মাজে মাজে ইমান ডিজাইনৰ নহয় আৰু।
মই মানে ছোৱালীজনী লেহেংগা এজোৰ চিলাব লাগে আৰু মোৰ কাপোৰ ব্লাউজটো দিজাইন লাগে আৰু।
অ অ অ অ সেনেকুৱা পাৰ যাব ইমান বেছি বেছি ডিজাইনৰ মানে পইচাটো বেছি হৈ যায় যে খৰচা দামো বেছি। আকৌ চিলনিও বেছি খাটনিও বেছি, সেইটো কাৰণে মানে বেছি ডিজাইনৰ চিলোৱা নাই দামটো যদি দিব হেৰি হয় তেতিয়া হ'লে চিলোৱা যায় আৰু।
উম, এনেই কিমান মান পৰিব বাৰু লেহেংগাযোৰ?
লেহেংগাযোৰ গোটেইযোৰ চিলোৱাকে হলে তোমাৰ সাতশ মান পৰিব। চুনী- টোনী, পেনি, চুনি ব্লাউজ।
উম
এইখিনি সতে সাতশ মান পৰিবগে।
অ
কাপোৰযোৰোৰ যদি দহি চহি বান্ধি দিব লাগে তোমাৰ তেতিয়া হ'লে সেইযোৰ কাপোৰযোৰ তোমাৰ পাঁচ মান হ'ব আৰু ব্লাউজে চালাউজে। ব্লাউজ চিলোৱা যদি ডিজাইন দিয়া ব্লাউজটো আঢ়ৈশ টকা বা তিনিশ টকা। সেনেকে পেলাই।
এনেই হেৰি মণিগুটি দি চিলাই নে দহি বিলাক।
অ মণিও দিওঁ, দিবলগীয়া মানে হেভি কাপত মণিযোৰ দিবলে ভাল। অলপমান যদি কাপোৰযোৰ ভাল হয় তেতিয়াহ'লে মণিকেইটা দিবলে ভাল, এই এনেকে মানে বেছি হেৰি কাপ ৰত মানে মণিটো দি নিদি বাৰু, যদি দিবলগীয়া থাকে দি দিওঁ আৰু। দিবলগীয়া থাকিলে দিওঁ, দিবলগীয়া নাথাকিলে মানে নিদওঁ আৰু।
অ। তাকে, জানি লোৱাটো ভাল আৰু হয়। এ, শুনিছো আপোনাৰ কথাটো। মানে বেলেগৰ মুখত মানে কাপোৰ বিলাক কেনেকা চিলাই কি কথা, চবে ভাল নাজানে সেইকাৰণে জানি লোৱাটো ভাল আৰু।
অ, সেইটো হয় বাৰু।
এতিয়া বৰ্তমান কি কৰি আছে, কাপোৰে চিলাই আছে নে?
মই কাপোৰ চিলাও, কাপোৰ ফেব্ৰিক কৰোঁ। এমব্ৰইডাৰী কৰোঁ, এইবিলাকে কৰি আছো আৰু। সেয়াকে কৰি মেলি, কাপোৰ বিক্ৰী কৰি আছো বাৰু। এম্ব্ৰইডাৰী কৰা কাপোৰৰ ফুলৰ চাই দাম নো, মানে কাপোৰৰ চাই দাম। তুমি কেনেকুৱা কাপোৰ বিচাৰা, মা দিবলগীয়া আমি কে কেনেকুৱা পাওঁ, ফুলতটো কেনেকুৱা বিচাৰা ফুলৰ আমাৰ হেৰি আছে, বহি আছে। ফুল চাই পেলাই তুমি কব লাগিব, তেতিয়া হ'লে আমি দিব পাৰোঁ আৰু।
অ, এনেকুৱা হেৰি পি দিলে চেনি পানী কি কয় যায়, সেই কেইদাল উকা কে হৈ যায়, হেৰি কৰিলে সেইবিলাকক কা দাম আহিব মিনিমাম,।
সেই কাপোৰযোৰ আমি আনিব লগীয়া হলে সেই কাপোৰযোৰ আমাৰ এ, চেনী পাতৰ হ'লে সেইটো তোমাৰ সাতশ মান পাঁচশ মান পৰে, মানে আমি যদি সহকে আনো তেতিয়াহ'লে পাঁচশ মানত আহে, কাপোৰযোৰ এক্সট্ৰা উকা কাপোৰযোৰ। তাত যদি আমি এম্প্ৰলাৰ কৰিবলগীয়া হয় তোমাৰ দামটো বাঢ়ি যায়গৈ, সেই কাপোৰকেইযোৰ আমি দিবলৈ হ'লে ধৰা দুহেজাৰ পঁচিশ তেনেকুৱা ফিল চিল যদি লগাই দিব লগগীয়া হৈ যায়, তোমাক ধৰা গোটেই খিনি চিলাই কৰি দিয়া যাবতো, গোটেই খিনি দহি-চহি বান্ধি দিয়া যাব যে, তেতিয়া পঁচিশ, তিনি হাজাৰ মান হৈ গে আও। মানে তিনি হাজাৰ মান নহ'লেও ধৰা পঁচিশৰ ওপৰত থাকিবগে বাৰু ব্লাউজ- চাউজ বান্ধি। দহি-চহি বান্ধি কুধি দিয়া এইখিনি কৰালৈকে।
উমঁ। উম'।
যদি কাৰোবাক দৰকাৰ হয় কবা খবৰটো দিবা মই বনাই কৰি দিম।
দৰকাৰ মানে মই দোকান এখন আছে নহয়। সৰু দোকান দিওঁ অলপ মানে।
অঁহ।
তাপা আনি বেচিব পাৰিম।
অ', আনি পেলাই বিক্ৰী কৰিব পাৰিবা দোক
উম'। সেইকাৰণে সুধি লোৱা কথাটো।
অ', - অ', তোমাৰ দোকানত এনে কি কি বস্তু পোৱা যায়? তোমাৰ দোকানত এনে কি কি বস্তু পোৱা যায়?
এয়া, সকলোখিনিয়ে পোৱা গৈছে অলপ-অলপ আনিছো আৰু সৰু ল'ৰা- ছোৱালী পৰা। ডাঙৰ লকে, অলপ-অলপ চলাইছো আৰু বেছি ইমানে, ডাঙৰ কৰিব পৰা নাই।
উম-উম।
নিজৰ ওপৰত ডাঙৰ হবা চেষ্টা কৰিম আৰু।
অ', এনে কচমেটিকৰ বস্তু কিবা বেচা নেকি খাৰু মনি ফুলি চেন এইবিলাক?
নাই নাই মনি-চনি বিলাক আনা নাই আনিম বুলি ভাবি আছো, এনে কাপোৰ বিলাক আনি আছো।
অ', - অ',।
সেইখিনিও আনিম বুলি ভাবি ছো মানে দোকানখনত, থব কাৰণে, বেচা বেছি
উম-উম।
আমি গাঁৱলীয়া যে, ভালকে ইমানটা মানত লগে।
উমঁ। কাপোৰ কানি বি গাঁৱতে বিক্ৰী হয় আৰু ধুনীয়াকে?
উম হুম!
কাপোৰ কানি খিনি বোলো গাঁওতে বিক্ৰী হয়নে বোলোঁ?
অ'। গাঁৱতে বিকি গাইছো আৰু, এনেই ওলাই যোৱা নে বাৰু গাঁৱে গাঁৱে যোৱা নাই। দোকান এখন দি পেলাই মানে বহি আছো আৰু।
অ', নহয় দোকানতে সেই তাকে কৈছোঁ, গাঁৱৰ পৰা কোনোবা মানুহে আহি বিক্ৰী কৰা জেগালৈ আহি পেলাই তেওঁলোকে নিব পাৰে আৰু।
অ', - অ', লৈ যায়, অ',।
অ'। এয়া তুমি পাৰিলে এটা কাম কৰিবাচোন, বিয়া গিফ্ট চিফ্ট সেইবিলাকো ৰাখিবাচোন, তেতিয়া তাতো কিবা এটা ওলাই থাকিব।
উম।
বিয়া গিফ্টখিনি ৰাখিলে
উম।
বা জন্মদিনৰ কিবা কিবি এনেকে কৰি ৰাখিলে কৰিলে
উম।
অকল মানে কাপোৰৰ দোকানখনকে দি পেলাই থাকিলে অকণ অসুবিধা এটা হয়।
উম।
চব সময়তেতো মানুহৰ কাপোৰ নালাগে, তুমি এটা কাম কৰিবা দোকানখন ডাঙৰ কৰি পেলাই কচমেটিকৰ বস্তু অলপ
অ'।
আকৌ বাৰ্থডে গিফ্টৰ বস্তু অলপ, বিয়াৰ গিফ্টৰ বস্তু অলপ, এই খিনি ৰাখি পেলাই থৈ দিলে তোমাৰ কাৰণে সুবিধা হয়।
উম, উম।
এতিয়া তুমি কি কি কাম কৰি আছা এতিয়া?
এই দোকানতে বহি আছো আৰু।
অ', অ'।
দোকানত ন আপুনি আহিছিলে এতিয়া বনাই নোহোৱা কাৰণে আমাৰ বোলো আগে আপোনাৰ লগথ কথাটো পাতি লওঁ, হ'লেও মই থাকো। খাই পেলাই আৰু আহে নে নাহে?
অ', অ' নহ'লে কাষ্টমাৰজনক পঠাই কৰি লৈ পেলাই তুমি আহিবা নহ'লে?
অঁ, অঁ। আহাৰ কথা কৈছে এজনী মানে, তাকে বাট চাই আছো কিমান সময়ত আহি পাই। আহিলে মানে যাম আৰু।
অ', অ',। বাকী মানুহজনে কি কৰে?
হুম?
বাকী মানুহজনে কি কৰে তোমাৰ হাজবেণ্ডে কি কৰে?
মোৰ মানুহজন এ গাঁওৰ খেতিয়ক, গৰু গাই আছে চোৱা চিতা কৰে।
উম।
খেতি বাতি কৰি তাকে চলি খাই আছোঁ আৰু।
অ', অ'। অ', গাঁৱলীয়া জেগাতটো সেইবিলাক ৰাখিবই লাগিব। গাঁৱলীয়া জেগাততো আপুনি সেইখিনি ৰাখিবই লাগিব বোলো।
অঁ। তাকে চোৱা চিন্তা কৰি পেলাই খাই বৈ আছোঁ আৰু। আপুনি এয়া আচাৰ বনোৱা আৰু
অঁ, মই আচাৰ বনাওঁ।
আছে নে বাৰু বনোৱা? ভোট জলকীয়া যে
বনোৱা আছে। ভোট জলকীয়া আছে, আকৌ এইয়া তোমাৰ হেৰি আছে আমৰ আছে অলপ।
অ'।
আকৌ নেমু আছে, সেইখিনিয়ে আছে আৰু বেলেগ নাই।
এই বটলকেইটা কিমান কিমানকে আছে?
মানে এশ গ্ৰাম, ডেৰশ গ্ৰাম, সত্তৰ গ্ৰাম তেনেকে। সেইফালে আছে টেমা হিচাপে।
উম!
লাগে যদি আহিবা নহয় আহি পেলাই লৈ যাবা।
উম! বটলকেইটা হেৰি লিখি দিছে আৰু কি কয় বোলে।
অঁ! এমআৰপিটো লিখা আছে উম।
উম! এমআৰপিটো কিমান কিমানকে বাৰ পৰিব?
সেয়াই, তুমি যোনটো লোৱা সেইটো চাই পেলাইহে হ'ব। উম! এশ গ্ৰামতোত কিমান হ'ব বা সত্তৰ গ্ৰামটোত কিমান হ'ব, ডেৰশ এশ, বিশ গ্ৰাম তেনেকে-তেনেকে আছে। সেইখিনি তুমি চাই-চাই লৈ পেলাই তোমাৰ ধৰা সেইটো দাম হ'ব আৰু। মানে আচাৰত দামটো মানে আমি কমা নোৱাৰি আৰু বেলেগত যদি অলপ কমাব পৰা যায়, আচাৰৰ দামটো কমাব পৰা নাযায়। আচাৰ বহুত খাট নি হৈ যায় আৰু খৰচো হয় বহুতখিনি।
মচলা, তেল, ভিনেগাৰ এইবিলাকতে বহুত যায় পইচা। বাকীখিনি বস্তু আমাৰ গাঁৱতে পোৱা বুলি পেলাই বাৰু ইমান হেৰি নাই। বাকীখিনিত যে আমাৰ বেছিকে যায় গৈ।
উম! তাত থাকি অকমান ডাঙৰ-ডাঙৰ নবনাই আৰু।
উম! বনাওঁ ডাঙৰ এ-এ এক এক কেজিলৈকে বৈয়াম-বৈয়াম বনাই দিওঁ। এক কেজি বৈয়ামো আছে। সেই আৰু তেনেকুৱা মানে তোমাৰ যিটো পচন আৰু। কিছুমানৰ এতিয়া এক কেজিটো নিবলৈ পইচাটো অলপ কমি যায়। সেই তেনেকে মানে-মানে সৰু-সৰু বৈয়ামকে লৈ যায়। পেকেটো নিয়ে। দহ টকীয়া পেকেট বনাই থৈ দিলে হে সেইবিলাকো লৈ যায়।
বাৰু ঠিক আছে বাৰু গ'লে গে লৈ আহিম বাৰু।
অঁ-অঁ!
এই মানে ভোট জলকীয়া আচাৰটো আনিব লাগিব বিশেষকৈ আমৰ আচাৰটো।
অঁ! ভোট জলকীয়াটো আৰু আমৰটো।
তাৰপিছত লাহে-লাহে সৰহকৈ আছে যদি আনিম বাৰু দোকানতো অলপ-চলপ বিক্ৰী কৰিব লাগিব।
অঁ! বিক্ৰী কৰাকে নিব পাৰিবা দিয়া। মোৰ এয়া পেকেটিং কৰা আছে নহয়।
অঁ! হয় নেকি?
উম! সেইখিনি লৈ যাব পাৰিবা বাৰু। টেমা নিলে টেমাও নিব পাৰিবা, পেকেট নিলে পেকেটো পাৰিবা, তুমি মানে যি নিয়া আৰু।
অঁ!
যদি তুমি দোকানত বিক্ৰী কৰিম বুলি ভাবি পেলাই নিব বিচাৰিছা, তেতিয়াহ'লে অকন কমকে দিব পাৰি আৰু। তোমাৰো কিবা এটা ৰ'ব, মোৰো কিবা এটা ৰ'ব। পেলাই।
অঁ। বাৰু বাইদেউ, এতিয়া ৰাখোঁ দেই। মোৰ কাষ্টমাৰ এজনী আহিছে কথা পাতি লওঁ।
অঁ! হ'ব দিয়া। অঁ-অঁ!